হেল্ল', অ, শুনিছা? অ, মই বোলে এপটো অন কৰি অ, কোৱা কি কৰি আছা?
এ আছো এনেই পথাৰলৈ গৈছিলো আহি পাইছোহে।
অ, এইকেইদিন আকৌ ফোন কৰা নাই মই বোলো কি হ'ল আকৌ সিহতৰ।
অ, পথাৰ কাম চলি আছে যে।
অ, ধান ৰুইছা নে কি পেলাইছে।
এ কঠীয়া উঘলা গৈছে।
কঠীয়া উঘলা গৈছে অ ৰোৱা হোৱা নাই আৰু।
ৰুব লাগিব বোকা দিব আৰু।
বৰষুণতটো নাইচোন তাত পৰিছে না বৰষুণ।
ক
আমাৰ ইয়াতো নাই এইফালে বৰষুন নাই মাটি ৰুলে মান এই কাষৰ মানুহ এঘৰ একে শুকাই আছে।
উম,। বেলেগ ফালেকে ইমান ৰুই আছে মোবাইলত দেখি আছো
অহ, কোন ঠায়ে - ঠায়ে বৰষুণ কৰি আছে যে। উম, অ, কি হ'লা মোৰ বেয়াই লাগিল। আছে মানুহ এঘৰৰ ধান ৰুলে সেইদিনা। এদিন বৰষুণ পৰিলে বোকা দি ৰুলে ধুমা ধুম সেইদিনাখনৰ পৰা ৰ'দে - ৰ'দ মানে। ধানখিনি
বেয়া লাগে এনেকুৱা হলে হয় হেল্ল', হেল্ল',
কোৱা - কোৱা শুনি আছো। শুনিছানে? অ, মোৰ মানে কি হয় জানা মোবাইলটো হেৰি স্ক্ৰীণখন আন্ধাৰ হৈ গলে যে। সেই তোমালোকে শুনা নোপোৱা মই শুনি থাকো কিন্তু। আকৌ পোহৰতো আহিয়ে থাকিব লাগিব মানে তেনেকুৱা।
অ',
মানে মোবাইলটোত একে চুইয়ে থাকিব লাগিব যাতে অকণমানো হেৰি হব নোৱাৰিব বন্ধ হলেই মানে তোমালোকে নুশুনা হৈ যোৱা যে কাটি নিদিবা মানে।
অ - অ মই গম পাইছো মোক আগতে কৈছিলে যে।
অ - অ - অ।
পথাৰ কাম লাগি থাকিলেকে বৰ দিগদাৰ ফোন এটা খবৰ এটা লবলৈও নোৱাৰো।
হয় দিয়া এই আৰু গৰম ডাল কেনেকুৱা হৈছে। ইমান গৰম নহয় এইকেইদিন। আমাৰ মিস্ত্ৰী লাগি আছে যে ঘৰত ময়ো সময় পোৱা নাই আকৌ।
কি কাম কৰা আছে এতিয়া।
এ এতিয়া অলপ মানে টিং চিং গজাৰা কাম আছে সেইখিনি কৰি আছে মানে আৰু।
অ, ওপৰত গাজিছে।
এয়া চিজি ঘৰটো বনাই আছে যে। তাহাত টিং হেৰি কৰিছে মানে গাজিছে আৰু ইতা অলপ গাঠিছে সেনেকে সেইবিলাক কাম চলি আছে সৰু সুৰা।
অ, ভিনদেউ ঘৰতে আছে আৰু।
অ, নাই এতিয়া ঘৰত বজাৰৰ পিনে গৈছে খুৰাহতি।
অ - অ - অ ওলাই যোৱা নাই আপুনি।
নাই - নাই ঘৰতে ওপৰৰ তললৈ কৰি আছো এ মিস্ত্ৰী চাহ দিয়া ইটো দিয়া সিটো দিয়া। সেনেকে চবৰ লগত অকণ পাক এটা মান নি দিলো সেনেকে কৰি থাকোতে নাই ওলাই যাব সময় পোৱা নাই। এই গৰমতটো যি কাপোৰ কানি কি পিন্ধিম ঘৰতে যিতি পিন্ধি থাকি আছো আৰু ওলাই কৰিব যাব মন যোৱা নাই, ইফাল সিফাল হ'লে গ আৰু ইফাল সিফাল হ'লে গৰম লাগেই মানে। সেইকাৰণে
বৰ দিগদাৰ।
বা
বৰষুণ পৰি থকা হয় একেৰাহে ভাল পালো হয় কেইদিনমান।
অঁ। দুই কেইদিন মান পৰিব লাগিছিল আগত আছিল নেৰানেপেৰা বৰষুণ পৰিয়ে থাকে এনেকুৱা চিজনত হয় নে।
অ এইবাৰ আমাৰ ধান কাটোতে পানীত কাতিছোঁ ধান যি ধান হ গ'ল গ গজালি আহি গ'ল বুঢ়া ধান।
অঁ, এয়া হেৰি মোক মিচিন খেতি কৰা উ অ। এইবাৰ হ'ল কিন্তু অ এইবাৰ ভাল হল আৰু ন? বাচ জহা ধান কৰিছা নেকি?
এ জহা ধান কালি সেইয়া মিনটো দা যে,
অঁ।
ভকত গাওৰ মিনটো দাই কিনি পেলাই অলপ দি পঠিয়াইছে।
কি কি পেলাব দিছে অ সিহঁতক সিহঁতক কৰিব কৰিছা মানে খেতি?
অ অ হেহেতৰ আকৌ বাকো।
আমাও।
অ এ বিঘা আছিল যে এইখিনিত যে।
সেইখিনিও দিছে নেকি কি কি কৰিব দিছে সেইখিনি?
এ ধান ৰঞ্জিত।
ৰঞ্জিতটো অ অ তোমালোকৰ পাচ বুলিয় কৈছিলে বোলে।
অ কৰিছিলে কিন্তু হেৰি বেছি দিলো।
ধান গুটি কিবা কিহৰ কাৰণে কিবা গুটি ওলাইছিলে বোলে?
অ বহুত একেবাৰে গুটি।
আহ অ এনে চাউল ধান চাউল এদিনো এ এসাঁজো নেখালা?
অ। নেখালো বেলেগ ধানহে খালো।
অ কিনা নে কিনা বাচমতি সিবিলাক যে বৰ দীঘল দীঘল তেনেকুৱা নে বাৰু?
নহয় এ ইাৰ ধানৰ নিচিনাই গ পালে। নামটো হে বাচমতীয়া মানে। ধানতটো হেৰিয়ে হয় একে ডাঙৰ ডাঙৰে হয়।
অ চাল ন ন অ ডাঙৰ অ। তাকে আনো কেতিয়া আনো নহয় ব বিয়াত দীঘল দীঘল মানে চাউলটো।
অ সেইটো ভাল লাগে। কেইটামান বনালে হৈ যায় হনেে?
সলো সিহতে ঘৰতে কৰিছে ইমান ধুনীয়া চাউল বোলো খাব পাৰে মই নাই একো নাই বেছি
মিহি নহয় যে।
মিহিো নহয় মানে অ ডাঙৰটো ধেৰ গাত আছে যে হ
দিছো এনেই গম পালে উম হে অ বছি এতিয়া জহা ধান পেলাবহে আৰু
অ জহা ধান টো ভাল লাগে দিয়া মই অলপ কিনি আনিম দিয়া এবাৰাল বচিলে কবা মোক বচা শুন আহ হয় লাগা
উম খি চি খাবলৈও ভাল হয় ভাত বনাইও খাব ভাল হয় হয় হেল্ল' হেল্ল'
অ অ ইফালে সিফালে চালেই মোবাইলটো মাত নোহোৱা হৈ যায় মোৰ অব চাইছো যে আন্ধা হৈ আছে আ মানে আকৌ অন কৰি ল'ব লাগিব তেনেকুৱা এইটো মোবাইল মবাইল অ অ এই পনিিব লাগিবা
খবৰ দিমা লৈ যাব পাৰিব
অ এ তাই নকয় নহয় তোমালোকৰ ওচৰ বোৱাৰীজনীহে মোক কৈছে ননাহখন এইবিলাক থা স যে ন খোৱা খোৱাছিল যে চত সহঁত কৈছো নহয় বাচমত তেনেকে তেনেকে কোৱা আছিলে তাৰ
এ বৰ গমেই নাপায় সেই বাচমুঠিহে ন ঘৰতে আ ছে গমেই নাপায়হা বাছ মুঠিয়ে নে কিিয় একে ধানে আকৌ চব কেনেকে গম পাব ধান ধান এ এতিয়া বাছমুঠি হলে বোলে এইটো বাছমুঠি দেই একে দীঘল দীঘল হ'ব
অ িক ব্লেক টাইপ দেখিলে ন
অ এতিয়া একে ধানা নিজে মেলি কৰি আছে
আহ
খনতে থৈছে
অ অ তোমালোকে উখোৱা চাউলো খোৱা না নোখোৱা উখোৱা ধান উওখোৱা
খাওঁ
দোকান
কাওঁতে
এ আমাৰ কোনেয়ে ভাল নাপায় কিন্তু মই আজিকালি ইয়াত চবে ভাল ভাল বুলি কোৱাতে খোৱা হয় চোৱা খালে মানে ভাল বোলে হে শৰীৰৰ কাৰণে সেই কাৰণে কিনি আনি কিনি আনিছো আৰু অলপ সেইটো মানে ভ বগা বগা হয়চোন কিনাটো ভাল নহয়
জয়া হয় পুৰা একে বগা হয়
অ বগা সেইটোকে কিনি আনিছো এনেই ঘৰৰ পৰা আ ভ নালাগে ঘৰৰ প আতি পঠিয় আছিলে ৰঙা ৰঙা এই ঘৰতহতে খাই আকৌ সেইবিলাক উখোৱা চাউল বুলি ভাবে যে আৰু এতিয়াও এইটো আকৌ কিনা নিচিনাই পাই যে সিকাৰণে খাই আছে আৰু কিনামি কি হেৰি আৰু
আপোনাৰ জোখা প্ৰেচাৰ কুকাৰতে এটেমাহ দি লব ভিনদ হঁতক বেলেগ বনাই দিব
অহ তেনেকেয় কৰিব লাগিব আছে কে ইয়াৰ পৰীক্ষা শেষ হ'ল
আহ
অ অ গৰম
আ চাৰিটা আছে হা চাৰি তাৰিখে পৰিক্ষা শেষ হ'ব
অ তপা বন্ধ আৰু ন
উম
গৰমৰ বন্ধ উম উম তমালোক মায় হাত আহি থাকে নে কি দেটা মা
উম মা হতে আহিছিলে মা দেউতা
অ অ
আহিলে দিগদাৰ লৰাটোৰ লগতে লাগি যায়গৈ
আহ ভাল পায় কাকাক আইতাক হ
পঢ়া শুনা থাকে যে ন নহলেতো না পাৰিলে হৈ থাকিব
উম আহিব আকৌ এতিয়া
অ সি গ'লে কি গ'লো গল লগতে
উম
অ
অ থবলৈ আহিব পাপা চাগে আহিব
অঁ অঁ অ
উম
গৰমৰ বন্ধত কি ঘৰত অ ধান চান আছে ন কাটি হেৰি ৰি হলে যাবা চাগৈ ম এইবিলাক কাম
দেওবালে এঠাইলৈ যাম সেই বোৱাৰীজনী যাবলৈ কথা পাতে যে
অ অ
লৈ যাব বোলে
অ কতনো ঘৰ
চাবক ধোৱা
অ চাবক ধৰা পা আহিছে কিমান দিন হল বিয়া হোৱা
হ'ল তাৰ চাৰি পাঁচ বছৰ মান হ'ল নেকি পাঁচ ছয় বছৰ
অ ঘৰত দুটা হে ন হেতৰ মানুহ
উম দুটা হে
অ শাহু শহু নাই নেকি
শাহু শহু আছিলে তাৰপৰা বেলেগ হ'ল যে হেহে দুইটা তাৰাপা শাহুৱে ঢুকালে শাহুৱেক ঢুকোৱা পিছতে সিহঁত দুইতটা বেলেগ হয়।
অ আৰু ককাই ভাই আছে মানে
উম ভায়েক এটা আছে দেউতাক আছে এতিয়া বাইক দুজনী আছিলে বিয়া দিলে আৰু
অ তোমালোকৰ ওচৰে নেকি
উম
বাই কেইজনী কি কোন আমাৰ লগতো পঢ়া কেইজনীমান চলি আছে ন
উম
কোনোবা
বাইজনী এতিয়া নাই মই নামকেইটা ভালকে নাজানো
আহ অ
উ কিন্তু গাঁৱত দিয়া নামকেইটা হে এজনী নাম কেইটা বকুলি ইমলি হেকেইটা হে জানো
অ এনেই এই প্ৰণতি সতহে আমাৰ লগত পঢ়া প্ৰণতি অনু এনেকে
উম উম অ সহতে সৰু হব আপোনাতকে।
হ'বা দিয়া ফোন এতা অহিছে। অ হব ৰাখিছো দিয়া ৰাখিছো।